অ', শুনিছেনে অ', শুনিছে নে?
অ', কি কৰি আছা?
এ মই অলপ বাহিৰত ওলাই আহিছিলো, তুমি কি কৰি আছা?
অ', মই অলপ টিভি চাই আছিলো, মানে টিভিতে ফিল্ম টো দিছিলে সেই টোৱে চাই আছিলো। তুমি চোৱানে ফীম্ল?
উম, মই চাও কেতিয়াবা।
অ' এনেই কি ফিলি্ম ভাল লাগে মই সেই তোমাৰ এনে এইটো মুভি চাই আছিলো চাউথৰ মুভি
অ
হে তাকদিৰ বুলি এটা দিছে সেইটোয়ে চাই অ এই তাকদিৰ মুভি টো মই বহুত ভাল পাওঁ সেইটোয়ে চাই আছিলো।
দিয়ে উম তুমি কেনেকুৱা ধৰণৰ মুভি চাইেকে ভাল পোৱা এনে চাউথ ইণ্ডিয়ান বোৰ ভাল ভাল পোৱা নে এনে
তোমাৰ চাউথ ইণ্ডিয়ান মুভি মই মই গোটেই মুভি টো চাই ভালে পাওঁ চাউথ ইণ্ডিয়ানো চাওক কেতিয়াবা ভুতৰ মুভি চাও কেতিয়াবা তোমাৰ হলিউডৰ চাওঁ কেতিয়াবা সেই তোমাৰ বলীউডৰ যেনেকুৱা এ হিন্দী মুভি বিলাক চাও আৰু ভাল লাগে সেনকা
অঁ সেনেকুৱা ময়ো ভাল পাওঁ আৰু অ তাৰপিছত তুমি সেয়া সেয়া ছোৱানে তুমি কি বুলে এ ভুতৰ মুভিবোৰ
অ হয় হয় ভুতৰ মুভিটো বহুত ভাল পাওঁ আৰু মই এ তোমাৰ ভুতৰ মুভি টো এই নাইনটিন টুৱেনটি টো চাইছিলো বহুত ভাল লাগে আৰু তোমাৰ এটা আছিল দৰ বুলি সেইটো চাইছিলো বহুত ভাল লাগে সেইটোঅ
দৰটো ছাইছিলা ময়ো ছাইছিলো দৰ ভুতৰ মুভিটো মই তোমাৰ ভইচটো অহা নাই চ ভুতৰ মুভিটো মই তোমাৰ সেয়া চাইছিলোঁ আ নাইনটিন টুৱেনটি টু খা চালো আৰু কাঞ্চনা চালো আ ভুল ভুলিয়া চালো আৰু নতুন নতুন কিবা কিবি ওলাইছে নহয় সেইবোৰ
অ হয় অ ভাল লাগে কিন্তু সেইটো বহুত ভুতৰ মুভিটো তোমাৰ বহুত বেলেগ বেলেগ যে থাকে সেই ভাল লাগে আৰু মই তোমাৰ সেই হলিউড মুভিটো বেছি ভাল পাওঁ যে কেনেকুৱা তোমাৰ এন কুন্দা হল আৰু তোমাৰ এটা আফতাৰ বুলি আছিলে সেইটো আৰু মোৱানা সেইটো চাইছিলোঁ বহুত ভাল লাগিছিল আৰু তটা ডাইনছৰ বুলি আছিল সেইটোও বহুত ভাল লাগিছিল
চোৱা নে তুমি অ অ গৰজিলাও চাইছিলো বহুত ভাল লাগে গৰজিলা আৰু তোমাৰ সেই চিম্পা্নজি চিম চিম্পাঞ্জী চাই ছিলা
অ চাইছো চিম্পাঞ্জি চাইছো তাৰ পিছে উম সেয়া চাইছিলো কি বোলে আ ই ইংলিছ মুভিবোৰ চাই থাকো। নামটো মনত নাই কিন্তু বিৰাট ভাল লাগে তাৰ পিছত
এটা যে আছে যে সেইটো যে তোমাৰ এটা যে কিবা হয় যায় যে চবকে জুম্বি হৈ যায় যে সেইটো ফিল্মটো চাইছিলা নে জম্বি এটেকটো
জম্বী এটেক হয় চাইছো অ চাইছো জম্বীৰ মুভি উম অ তাৰপিছে তোমাৰ মুভিবোৰৰো অ তেনেকুৱা তুমি এই জম্বি চম্বি মানে ইংলিছ মুভি বেছি ভাল পোৱা নে এ এনেকুৱা হিন্দী মুভিও ভাল পোৱা।
নাই নাই মই সেই হলীউডৰ ইংলিছ চিনেমাবোৰ বহুত ভাল পাওঁ মই। বহুত মানে সেইবোৰ চাই কিনে বেছি ভাল লাগে।
এনে এডভেঞ্চাৰ আছে থৰ আছে ইনফিনিট ৱাৰ বোৰ আছে।
অ এই মই স্পাইডাৰ টো চাইছিলো।
স্পাইডাৰমেন।
অ সেই স্পাইডাৰ মেন টো চাইছিল সেইটো ভাল লাগে এতিয়াতো তোমাৰ নতুনকে লাগিছে পাইডাৰমেনটো।
অহ স্পাইডাৰমেন টু, থ্ৰী আঁহ আৰু তোমাৰ হয় হয় চিনেমা হলত ত লাগিছে আৰু তাৰপিছত তোমাৰ স্পাই ডাৰমেনৰ মানে এতিয়া বহুত মুভিৰ লগত কলাপ কৰিছে নহয় বেলেগ - বেলেগ। অহ ইনফিটি ৱাৰত দেখাই স্পাইডাৰমেনৰ মুভিবোৰ। হয় তোক অলপ কৰাৰ কাৰণে দেখায় না।
অ ভয় লাগে, অহ ভাল লাগে আৰু সেইটো উম।
আৰু তাৰপিছে তোমাৰ স্পাইডাৰমেনটো হল তাৰপিছত তুমি এই টো থৰৰ এভেঞ্জাৰ মুভিবোৰ চোৱা নে?
অ অ চাইছিলো, মই এভেঞ্জাৰ মুভিবোৰো চাইছিলো আৰু তোমাৰ সেই যে এটা যে মুভি আছে সেইটো তোমাৰ কিবা এই যে আৰ্ট কুইক বুলি এটা মুভি চাইছানে? আৰ্ট
আৰ্ট কুইক হয় হয়, অ টু থাউজেন টুৱেলভ মুভি চাইছানে টু থাউজেন টুৱেলভ? হয় সেইটো আৰ্ট কুইকৰ নিচিনা হয় যেনিবা আ হুম এই মানে মুভিত মানে এইটো কিছুমান মুভিত যে ৰিয়েল কাহানীৰ লগত ষ্টৰীৰ লগত বনাই নহয়। এনেকুৱা মুভিবোৰ বিৰাট ভাল লাগে মোক। মানে মানুহৰ জীৱনৰ ই আহ অহ কিমান কষ্ট দি মানে এনেকুৱা হৈছে, এনেই মটিভেশনেল টাইপৰ মুভি হয়নে?
হয় সেনেকুৱা বহুত ভাল লাগে তোমাৰ মট তিভেচনেল মুভি হ'ল আৰু যেনেকুৱা তোমাৰ ফাইটিঙৰ থাকে ন? তোমাৰ যেনেকুৱা বহুত ভাল লাগে, ফাইডেউ তোমাৰ যে এই চাউথ তৰ মুভিবিলাকত বেছি ফাইট কৰে ন সেইবিলাকত?
সেইবোৰ মোক ভাল লাগে।
অহ এই তোমাৰ ফাইট কৰাটো ৰিয়েকচনে বেলেগ থাকে সেইটো।
হ হ হ মানে অলপ চুই দিলে উৰি যায় গুণ্ডা এনেকুৱা মানে বিলেনবোৰ।
সেই ভাল লাগে সেনেকুৱা তোমাৰ, অ উৰি যায় আৰু সেই উৰি উৰি মাৰে অ সেনেকুৱা মানে মোৰো ভাল লাগে। সেইটো আৰু তোমাৰ কমেডীবিলাকটো সেনেকুৱাই আছে। কমেডিবিলাক যে এনেকুৱা তোমাৰ যে কমেডি - কমেডি কৰে যে? আৰু তুমি এই বিজয় থালাপাতিৰ মুভি চোৱা নে?
মোৰ বি বিজয় থালাপতিটো মোৰ আগৰ পৰা ফেভৰেট হিৰ' হয়। মোৰ বিৰাট ভাল লাগে। উম, তেওঁৰ মুভি আগৰ পৰাই অ। তেওঁৰ মুভিটো ভাল লাগে আৰু তাৰ পিছে তোমাৰ বিজয় থলাপাতিৰ আহ লিঅ' বুলি এইটো নতুনকে ওলাইছিল নহয় সেই খন চাইছিলো ইমান ভাল লাগিছিলে, লিঅ আৰু এতিয়াও নত তুন ওলাই আছে তেওঁতো এতিয়া বেলেগ জাগাৰ এম এল এ হল তাকৌ এতিয়া নতুনকৈ মুভি বনাইছে এটা।
অ আৰু এম এল এ মানে সেইটো সিহঁত মানে তেওঁৰ মানে যেনেকুৱা লাইফৰ ৰিলেটেড বনাইছে নেকি কিবা?
মানে লাইফৰ ৰিলেটেড নহয় মানে এনে মুভি বনাইছে আৰু। কিমান মানে অহ তেওঁ মানে কিমান অহ, কিমান অ টু পইণ্ট ফিফটি ইমান কৰৰ লৈছে বুলি মো ভি বনাওতে এতিয়াতো বৰ্তমান সিয়ক ক সে তেটো যি এনে ফেমাচ হৈ গ'ল ন আৰু তাৰ পিছে বহুত অহ সেইটো পপুলাৰ হিৰো হৈ গ'ল সেইকাৰণে মানে তেওঁক ইমানতো খুজিবই ন।
হয় সেইটো ভাল লাগে আৰু তোমাৰ সেই চেন্নাই এক্সপ্ৰেছ টো চাইছিলা নে।
চেন্নাই এক্সপ্ৰেছ চাইছিলো।
বহুত ভাল লাগে সেইটো অ মোক সেইতোটো মানে তোমাৰ ফ্ৰাইট কৰে ন সেই কেনেকুৱা ফ্ৰাইট। কৰেহে ভাল লাগে কিন্তু এইটো।
অ চাউথত যায় নহয় হো মানে তাতে যাইকে হয়। হে তো ভাষা চাখা নাজানো।
উম উম।
উম এ ভাল লাগে এইটো মই চেন্নাই এক্সপ্ৰেছো চাইছো তাৰ।
ভাল লাগিছিল সেইটোত মানে তোমাৰ সেইটো কেৰেলাৰ নে। চেন্নাইৰ চিন আছিল ন সেইটো।
অ অ অ গোৱা তোমাৰ গোৱাৰ চিন আছিলে গোৱা তাৰপিছত সেইটো। তোমাৰ।
চেন্নাইয়ও আছিল তোমাৰ সেই কন্যাকুমাৰীৰো চিন দেখাইছিলে এইটো অ।
চাইড দেখাইছিলে তোমাৰ সেইটো উ সেইটো চাইডতে আছিলে।
অ অ হয় চাউথৰ ফালে হয়। টো ভাল লাগিছিল উম উম বহুত ভাল লাগিছিল সেইটো চাইকিটা আৰু। এনেই তুমি আৰু কিবা কাৰ্টুন মুভিবিলাক চাওঁ চোৱানে।
অ এনিমি মুভিবোৰ মই। ফেভৰেত মই চাই থাকো এইবোৰ। ইয়ৰ নাম য়ৰ নেম দা হিষ্টী অফ গাইনে চলি আছে। আৰু মোৰ ফেভৰেটটো এনেই এনিমি মুভিৰ নাম ক'ব গ'লে। ইয়ৰ নেমটো যিহেতু তাতে দেখাই মানে এটা সফলৰ ভাজ। ষ্টোৰি দেখাই তাতে যাতে মানে এ এক। এইটো ভাল লাগে এনেকুৱা তুমি এনে এনেকা। মানে কপালৰ মুভি চাইকে বেছি ভাল পোৱা নে সেনে ফাইটৰ বা এনেকুৱা।
মইতো সেই তোমাৰ ফাইটৰ মুভি বিলাক চাই ভাল পাওঁ অ অলপ। ষ্ট মুভিও ভাল পাও আৰু তোমাৰ সেই ফেমিলি মুভিবোৰো ভাল পাওঁ কমেডিও। ভাল পাওঁ। তোমাৰ এই যে ঘৰৰ মুভি হ'ল সেই চবেই মানে ভালেই পাওঁ মানে মই চব মুভ কেইটা চাই কিনে বহুত। ভাল পাওঁ আৰু।
উম উম মইও ভাল।
বেছিকে ভাল লগা মুভি টো। কমেডি মুভি কমেডী মুভি চালেতো বহুত ভাল লাগে হাহিও উঠে তোমাৰ সেইটোত ইমচ। লো থাকে অলপ হাইও থাকে সেনেকুৱা। সুধা ভাল লাগে আৰু ফেমিলিৰ লগতো চাব পাৰি সেইটো মুভি।
উম মোকো ভাল লাগে আৰু তাৰ পিছে মোক আৰু এটা মুভিও বেছি ভাল লাগে তোমাৰ। যেনেকুৱা তুমি অ কমেডি মুভি কলা নহয় তেনেকুৱা মুভিৰ আৰু। যে যেতিয়া যি এটা পাৱাৰফুল থাকে নহয়। এনেকা উৰা পাৱাৰ বাই এনেকুৱা এটা পাৱাৰ জি দিয়ে মুভিত। এনেকুৱা মানে এইদৰে তাইক। এক্সা পাৱাৰ থাকেলিয়নৰ পাৱাৰ থাকে এনেকুৱা টাইপৰ মুভিও বিৰাট ভাল পাওঁ মই।
হয় হয় মইতো তোমাৰ সেই জংলী মুভিবোৰো ভাল পাওঁ তোমাৰ জংঘলত যে যায় ঘৰ। চৰ বনাৰীয়া জংঘলত যে হেৰাই যায় সেনেকুৱা দেখাই ন।
অ সেনেকুৱা মুভিবোৰ ৰাতি চাব লাগে বিৰাত ভয় লাগে
অ কিমান কিবা কিবি কিয়াত মানে তোমাৰ কিবা কিবি সেই যে থাকে পোক অ হয়
অ এইবোৰ দেখিবতো দেখাই নহয় বিৰাট ভয় লাগি যাই
ভয় লাগে পোক অ হয় এই ডাঙৰ ডাঙৰ থাকে ন সেই কক্ৰচ বিলাকৰ ডাঙৰ ডাঙৰ থাকে আৰু কিবা কিবি সেই যে আমাৰ যে জোক বিলাক আকৌ ডাঙৰ ডাঙৰ দেখাই যে সেইটোত
হয় হয় হয় অ এতিয়াতো মানে সেইবোৰ মুভিটো ভালেই বেয়া নাপাওঁ আৰু ভালে পাওঁ তাৰপিছত আহ এনেকুৱা কিছুমান মুভি থাকে নহয় তোমাৰ বিৰাট মানে পাৱাৰ থকা মুভিবোৰ সেইবোৰ বেছিয়ে ভাল লাগে মোৰ আহ তুমি ক্ৰিচ মুভি চাইছা নে ক্ৰিচ
অ অ ক্ৰিচো চাইছিলোঁ বহুত ভা ভাল লাগে মই সেইটো তোমাৰ এই তাৰ্জেনো চাইছিলোঁ। তাৰ্জেন মুভি
তাৰ্জেন হয় তাৰ্জেন কি ৱণ্ডাৰ কাৰ বুলি আছে আছিল নহয় তাৰ্জেন ভেলি তাৰ্জেন ৱণ্ডাৰ কাৰ বুলি আছে।
অ অ দা ৱণ্ডাৰ কাৰ বুলি হয়। এইটোও চাইছিলোঁ বহুত ভাল লাগে তাৰ্জেন মুভি‌ অ মানে যেনেকুৱা কাৰটো সেই কৰে যে। কাৰত ভূত ৰাখে যে সেইটো মানে ভাল লাগে আৰু ভূত উম উম হয়। আত্মাটো থাকে।
উম উম
ভাল লাগে কিন্তু সেইটো মোৰ সেইটোও মানে মোৰ বহুত বহুতবাৰ চালো দুই মানে পাঁচ বাৰ ছয় বাৰ মান চালোয়ে তুমি এনেই কে কেইবাৰ চোৱা এনে এটা মুভি
এটা মুভি বেছিকে চালে মানে তিনিবাৰ
অ তিনিবাৰ এনে তোমাৰ বহুত পুৰণা হৈ গ'লে যেনেকে দুই বছৰ নাচালা সেইটো মুভিতো আকৌ এনে দিলে ন সেইটো চোৱাটো ভাল লাগে ন আকৌ নতুন কে
অ অ অ মানে অ আৰু তোমাৰ আজিকালি মুভিটো তোমাৰ আহ এটা মুভি গ'ল আহ ক্ৰিচ ওৱান ক্ৰিচ টু এনেকুৱা ওৱান টু থ্ৰী কে চিৰিয়েলি ওলায়। যেনেকুৱা ৱেব চিৰিজ বোৰ থাকে নহয় সেনেকুৱাকে মুভিও আনে ওৱান টু থ্ৰী ওলাই দিয়ে।
ওলাই দিয়ে আৰু ফিল্মিটো আকৌ এইটো আকৌ সেই নতুন ফিল্ম টো ওলাব নোৱাৰিলে সেই টোৱে ফিল্মটো ওৱান টু থ্ৰী কৰি আকৌ সেইটোৱে ওলাই দিয়ে আৰু
সেইটোয়ে মানে কাহানীটো অলপ মানে বাঢ়াই দিয়ে।
অ তাকে দিয়া ঠিক আছে দিয়া ভাল লাগিল তোমাৰ লগত কথা পাতি। দিয়া থেংক ইউ
চিনেমা লগত থবা তুমি অ ধন্যবাদ।